হে
কি চ কৰা কি কৰি আছা?
অ এয়া সেই এইমাত্ৰ চাহটো খাই উঠিলোহে ৰবা মই।
অ।
অ তুমি অ মোৰ ভাল ভাল।
অ মই অ মই খালো ৰবা, এতিয়া এনেই আছো মোবাইলটোকে চাই আছো।
অ, কিনো আৰু আজিকালিতো এয়ে হৈছে আৰু আমাৰ। নে সময়বোৰ এনেকৈয়ে আমাৰ নষ্ট হৈ পৰিছে ন, মোবাইল ফোন চাই।
হয় ঠিকে কৈছা। এনে গৈ আছে, এতিয়া আমি মোবাইল চাই চব খিনি সময় বৰবাদ কৰি আছো।
অ কি কলা?
বোলো আমি মোবাইল খিনি চাই আমি সময়খিনি চব বৰবাদ কৰি আছো।
সেয়েতো মানে আমি সময়ৰ মূল্যটো বুজিব লাগিব ন, আমাৰ জীৱনত সময়ৰ কিমান মূল্যবান। যিহেতুকে- আমি যিমান যি কৰি মানে ধৰা আমি যদি কেতিয়াবা, অ কিবা হেৰাও ন বস্তু সেইবোৰ আমি আৰু নিশ্চয় পাম, বা পইচা হেৰি হলেও আমি টকা পইচাও আৰু কামাই কাম কৰি কেনে আমি - ল'ব পাৰিম বা ধন সম্পত্তিও হেৰালে আমি কিনি লব পাৰিম। কিন্তু যদি সময়টো এবাৰ গুচি যায় আমি সময়টো আৰু ঘূৰাই পাব নোৱাৰিম ন। যিহেতু সময় আমাৰ প্ৰকৃত মূল্যবান সম্পদ হয় যিহেটো সময়তো আমাৰ।
হয় হয় ঠিকে কৈছা। মানে সময়তো মানে এনেকোৱা মানে আৰু ধৰা তোমাৰ যদি, পইচা যদি একবাৰ আহিল পইচাটো যায়ো, তাকো সেইটো এটা আহা মানে আহিব ন। পইচা খিনি কিন্তু যদি যোনটো কামৰ কাৰণে এবাৰ যোনটো সময় হয় যদি সেইটো টাইম যায়, আকৌ সেইটো টাইমটো একেবাৰে আৰু তুমি যিমানে ভগৱানক নকলেও না নাহে আৰু মানে সময়ৰ মূল্যতো এন- কোৱাই মানে জৰুৰী মূল্যটো বুজাই মানে বহুতে জৰুৰী হয়।
অ আমি কাৰণ চোৱা চোৱা অহ বহুত এনেকোৱা আমি এ পৰীক্ষাৰ সময়তে আমি চাওঁ পৰীক্ষাত আমি আগমুহূৰ্তত আমি পঢ়া শুনাবোৰ মানে পঢ়িব ওলাও পৰীক্ষা ধৰা আমাৰ কালি আজি আমি গোটেইবোৰ পঢ়ি কেনে আৰু কালি পৰীক্ষা দিব যাম সেনেকোৱাতো নহব ন। আমি কাৰণ সময়ৰ মূল্যটো বুজি কেনে আমি আগৰ পৰাই পঢ়িব লাগিব। কাৰণ
হয়।
আমাৰ এনেকোৱা মানে আজি পঢ়িম, কালি পঢ়িম এনেকৈ কৈ থৈ থৈ দিয়াতে আমাৰ এতিয়া মানে বহুত, বোজা হৈ পৰিছে সেইটো আমি সেইবাবে আমি যিমান পাৰো আগতীয়াকে কামবোৰ কৰিব লাগিব কাৰণ সময় তো যিহেতু ঘূৰি নাহে বা আমি যদি এবাৰ পৰীক্ষাতো বেয়া হৈ এতিয়া আমি আৰু ঘূৰাই নাপাম ন সেইবোৰ সময়।
হয়। মানে চোৱা মানে সময়ৰ মূল্যতো বহুতে ডাঙৰ বস্তু মানুহে ভাবে যে আমিয়ে ভাবো ধৰা আমাৰ এতিয়া পৰীক্ষা আহিলে ভাবো ন যে ইমান দিন আছে আৰু পৰীক্ষালে যে পঢ়িম পঢ়িম সময়টো আছে। সেনেকে ভাবোতে ভাবোতে আমাৰ পৰীক্ষা ৰাত ৰাতি আগ ৰাতিহে আমি মানে এনেকোৱা টেনচনত মানে হৈ যায় মাথাটো, মানে কি কৰো কেনেকে পঢ়িম কেনেকে চব খিনি মিলাম মানে বহুত কিবা হৈ যায় ন টেনচন।
হয়, কাৰণ আমি সময়ৰ মূল্যটো বুজি নাপাও, বুজি নাপাই তাৰ ফলত আমি আগৰ পৰাই পঢ়ি নাথাকোঁ। আমি যদি পৰীক্ষাৰ এদিন আগত আমি পঢ়িব লও, তেতিয়া আমাৰ মূৰত বিষ হব। এয়া কিবা বেমাৰ ধৰিব এনেকুৱা হব। ন আমি তেতিয়া পৰীক্ষাটো ভালকৈ লিখিব নোৱাৰিম, সেইটোয়ে আৰু। যিমান পাৰো আমি সময়ৰ সৎ সময়টো আমি সদব্যৱহাৰ কৰিব লাগে এইবোৰ ধৰা মোবাইল ফোনত বে বে এ সময় আমি খেদাব নালাগে।
হয়। মানে সেইটোয়ে দিয়াছোন মানে ধৰা এতিয়া চোৱা ত বহুত মানুহে সফললৈ আছে হাঁ। এতিয়া সফল হোৱাৰ কাৰণটো হ'ল ইহঁতে মানে নিজৰ সময়খিনি মূল্যবান মূল্যবান ন। ত ইহঁতে ইহঁতৰ সময়খিনিক বহুত মূল দি আছে মানে ছ লাগ পঠিয়াল দি আছে যে নাই মোৰ এইখিনি সময়ত মই পঢ়িম। এইখিনি দল সময়ত মোৰ এইখিনি পঢ়িব লগা এইখিনি লিখিব লগা বা এইখিনি কাম আছে। সেনেকে যেতিয়া ইহঁতে সময় খিনি ইহঁতে মানে চব মানে সময়খিনিৰ ব্যৱস্তা চব খিনি চলি থাকে মানে সময়খিনি চাই চাই, চব বস্তু সঠিক ভাৱে চলাই থাকে মানে সেইজন মানুহে মানে নিজৰ জীৱনত উন্নতি হয় আৰু।
অ এইটো থিকেই কথা অহ আমি যদি সময়ৰ সঠিক আহ হিচাপে ব্যৱহাৰ কৰো বা ধৰা যিখিনি বহুতে এন বা কৰে ন বহুতে এয়া কামবোৰ যোনবোৰ থাকে সিহঁতে পেলাই থৈ মানে মোবাইল ফোন ব্যৱহাৰ কৰি থাকে তাৰ ফলত সিহঁতে মোবাইল ফোনটোতে গোটেই সময় নষ্ট কৰি দে পিছত ভাবেও আমি এতিয়া কাম কাম খিনি নকৰিলেএতিয়া কি হব এতিয়া কি হব এনেকা ভাবি থাকে সিহঁতে।
হয়।
খিনি নকৰিলে হয় যে ইমান দেৰি এইখিনি ভাবিব লগাই নহলে হয় ন। সেই আৰু সময়ৰ সুত ব্যৱহাৰ কৰিব জানিব লাগিব আৰু যি টো যোনটো মানে বহুতে নাজানে সময় কেনেকৈ ব্যৱহাৰ কৰিব লাগিব বহুতে এনেই এনেই খেদেই সময়বোৰ।
ঠিকে কৈছা এতিয়া চ আমিয়ে এতিয়া ধৰা যিকোনো ধৰা ঘৰৰে কাম ধৰা ধৰা আজি আমাৰ এইখিনি মানে কাপোৰ খিনি বা চাফা কৰা বা কাপোৰ খিনি ধোৱাৰে কাম আছে আমি কলো আজি নকৰো কালি ধুম। কিন্তু এইটো বেয়া কথা ন আজিৰ কাম মোৰ আজি যদি মই শেষ কৰোঁ, তেনেহলে ভাল। এইটো মানে সময়ৰ কাম যদি মই সময়ত সঠিক ভাৱে চলাই থাকো, তেনেহলে মোৰ কাৰণে ভাল ন সেইটোৱে মই ভাবোঁ আৰু।
অঁ সেইয়াই ময়ো এইটোৱে ভাবো। যে আমি নিজৰ কাম খিনি আগতে কৰি লোৱাটো দৰকাৰী আৰু। এনে আৰু অনবৰতে মোবাইল ফোন চাই বা যি টি কৰি সময়বোৰ নষ্ট কৰিব নালাগে আমাৰ ল দি তিয়াৰ কাম আমি এই বহুতৰে এনেকুৱা চাবা আমাৰ মাহঁতৰে কেতিয়াবা ধৰা এ আজি এল ধু এল এলাহ লাগিছে কৈ কেনা কাপোৰ খিনি নুধুই। এ কেতিয়াবা দম পৰি যায় ধৰ এনেকুৱা কাপোৰ খিনি নুধুতে নুধুতে। এ দুই তিনিদিনৰ কাপোৰ বহুত হৈ যায় তেতিয়া মাঁহতৰ এ এ এদিনতে ধুবলৈ বহুত কষ্ট হয় ন। আৰু সেই সময়খিনি ঘূৰাই নাপায় যিহেতু সেইটোয়ে মই কওঁ যে মানে সময় কাম কিন্তু সময়টো কৰা দৰকাৰ আৰু।
হয় সেইটোৱে মানে চোৱা। এতিয়া সময়ৰ মূল্য মানে অকলে যে ঘড়ী চাবা ঘড়ী চাইতো। মানে ঘৰি চাই যেনেকুৱা আমি সময়টো কি কৰো ন', যে ইমান টাইম হ'ল বা ইমান সময় আছে। সেইটো নহয় মানে জীৱনৰ প্ৰতিটো মুহুৰ্ত এটা সঠিক কামত ব্যৱহাৰ কৰাটো উ-উচিত, এতিয়া আমি ভাবো না এইটা বাজেট ঘৰি চাই আমি মানে সময়টো কি কৰো। কিন্তু এইটো নহয় মানে যিজনে সময়ক ধৰা, মানে কি কৰে যে নাই মোৰ ইখিনি সময়ত মই এইটো কৰিলে ভাল হব সেইটো সময়ত এইটো কৰে মানে যোন মানুহে এইখিনি বস্তু মানে ভালকে চলাই নি আছে। মানে সেৱে মানে এদিন, মানে সফল হৈ আছে জীৱনত। হয়নে?
হয়, হয়, এইটোৱে এইটোৱে মানে যোনে মানে সময়ত ব্যৱহাৰ কৰিব জানিছে সিহঁতে একদম পিছলৈ মানে ভাল মানুহ হৈ গৈ আছে বা সিহঁতৰ জীৱন উন্নতি হোৱা দেখিছো আমি, আৰু যোনে মানে সময়ৰ একদম ভাল ব্যৱহাৰ কৰিব জনা নাই যোনে এনে, মোবাইল ফোনটোত নষ নষ্ট কৰিছে সময়বোৰ বা যি টি কৰি আৰু, এনে টোপনি মাৰিয়ে নষ্ট কৰি আছে। সিহঁতৰ জীৱনতো আমি উ-উন্নতি হোৱা দেখা নাই পিছে।
ঠিকে কৈছা, এ মোবাইল, গেম বা ছচিয়েল মিডিয়াই হওঁক। মানে তাতে যদি বেছি সময় খিনি আমি অপচয় নকৰি নিজৰ যদি আমি মানে চব বস্তুত লক্ষ্য ৰাখি ধৰা আমি কওঁ। না ইখিনি সময়ত যোনে মানে এইখিনি সময় মানে ব্যৱহাৰ কৰে সীমিত ভাৱে মানে ব্যৱহাৰ হয়, মানে সেইজন মানুহে এদিন ভাল মানুহ হয়। কিন্তু চাবাচোন বেছিভাগ মানুহে ছচিয়েল মিডিয়া হওঁক। মানে সামাজিক মাধ্যম হওঁক এইখিনিত মানে চবে এইখিনিতে মানে ব্যস্ত।
অ', এইটোৱে এইটোৱে মানে যে আমি এতিয়া মানে এতিয়া মানুহখিনিয়ে আৰু, যিমান পাৰিছে সিহঁতে সামাজিক মাধ প্রথম সময়বোৰ নষ্ট কৰিছে মোবাইল ফোনত, মানে এইবোৰ কামতে সিহঁতে সময়বোৰ নষ্ট। নষ্ট কৰি পেলাইছে গোটেই সময়ৰ মূল্যবান মূল্যটো নুবুজি, পিছলৈকে সিহঁতে গোটেইবোৰে পচ পাব কাৰণে সিহঁত তে ভাবিব যে আমি যদি এইখিনি সময়ত এই কামটো কৰিলো এতিয়া আজি জীৱনতটো আমাৰ ভাল হ'ল হয়। এইবোৰ সিহঁতে ভাবি কেনে পিছলৈকে কান্দিব লগীয়া লগগীয়া হ'ব।
হয়, মানে মানে ধৰা যদি আমি মানে আজিৰ কাম আজিৰ কৰাৰ অভ্যাসটো আনো। যে আমাৰ মানে অভ্যাসটোক আনো যে নাই আমি অভ্যাসটোক মানে একেবাৰে যিয়ে নহওঁক। ক-ক কৰিম মানে যে নাই মোৰ আজিৰ কাম আজি মই সম পূৰ্ণ কৰি কেনে শেষ কৰি থম, কাৰণ কালিলৈতো আৰু মোৰ বেলেগো কাম আছে ন'? তে' কালিৰ কামটো কালি হ'ব আজি যোনখিনি কাম আছে যদি আমি আজি সবখিনি শেষ কৰি থওঁ পিছত মই কালিৰ কাম খিনি কালি কি ক-কৰিম কিন্তু মই আজিৰ কাম খিনি যদি কাইলৈ থওঁ পিছত মোৰ কালিৰ কাম খিনিও থাকিব, পিছত চাবা নিজৰে বহুত চিন্তা হৈ থাকে ন'। যে এইখিনি কাম কেনেকে কেনেকে থাকিব, কৰিম, মানে বহুত চিন্তা হৈ যায়।
অ', সেইটোৱে মানে মই সেইটোৰ বাবে যিমান পাৰো মই নিজে সময়খিনি বচাই ৰাখছোৱে। মানে যিখিনি সময়ত কৰিব লাগে মই সেইখিনি সময়তে কৰি দিওঁ, মানে ধৰা পিছত নকৰো আৰু যে থৈত এ আজি নকৰোঁ এনেকুৱা এলাহ লাগিছে সেইবোৰ কৰি কৰি মানে মই নিজৰ সময়খিনি এনে বৰবাদ নকৰো মানে যিমান পাৰো সময়তে কামবোৰ কৰোঁ।
হয়, এতিয়া চোৱা আমি আমিয়ে ধৰি লোৱা পৰীক্ষাৰ আগত নপৰো, সময় আছে আছে বুলি কৈ কিনে থও। পিছত পৰীক্ষা যেতিয়া বেয়া হয় তেতিয়া আমি ভাবো ন, মানে পস্তাই থাকো মনে মনে। ইচ মই যদি আগৰ পৰা পঢ়ি থাকিলো হয়, আগৰ পৰা চবখিনি নোটছ লৈ থাকিলো হয় তেনেহলে আজি মোৰ পৰীক্ষাটো ভাল হ'ল হয়। কিন্তু ভাবো কিন্তু সেইটো টাইমতটো আৰু আহে নেকি সেনেকুৱাই থাকি যায় ন?
অ সেনেকুৱাই ঘূৰি নাহে ন সময়তো কেতিয়াওতো ঘূৰি আহিব নোৱাৰে যিহেঁতু।
যোনটো সময় যায় সেইটো সময় আৰু কেতিয়াও নাহে দেই ঘূৰি নাহেই মানে। যোৱাটো ক্ষেত্ৰতেই হওঁক তোমাৰ এতিয়া বয়সেই হওঁক ধৰিল বয়সটো। আমি আগত সৰু আছিলোঁ। এইটো কৰিছো বা সেইটো কৰিছো আমাৰ সেইটো সময় গলেই ন। আহিব নেকি? কি আৰু নাহে ন।
তাকে এতিয়া নাহে আৰু আমাৰ মানে সেইখিনি সময় গুচি গ'ল যিহেতু গুচিয়ে গ'ল আৰু তেতিয়া আমি। সেই সৰু কালৰ সময়তো আমি ঘূৰাই নাপাম বা, তেতিয়াৰ পিছত আমি আকৌ ডাঙৰ হম, তেতিয়াৰ সময়খিনি আমি ঘূৰাই নাপাম ন।
হয় হয়, যোনখিনি সময় যায় ঘূৰি নাহে আৰু সেইখিনিয়ে মানে, এইকাৰণে সময়ৰ মূল্য মূল্য বুজাটো, বহুত মানে উচিত তুমি যিমানে বুজিবা সময়ৰ মূল্যটো, সিমানে তোমাৰ কাৰণে ভাল, যিমানে তুমি অভ্যাস কৰি থাকিবা যে নাই, মই আজিৰ পৰা নিজক মানে অভ্যাস কি কৰাই থাকিম। যে মোৰ এইখিনি কাম আজিলৈ আছে, সেইখিনি পঢ়া আজিলৈ আছে, মই মানে এইখিনি, কমপ্লিট কৰি থাকি, মানে তেনেকুৱা কৰিলে আৰু নিজৰ, ভৱিষ্যতৰ কাৰণে ভাল দিয়াচোন।
অ সেইয়াই আৰু মই যিমান পাৰো মানে সময়ৰ মূল্যটো বুজি কেনে কামবোৰ কৰি থাকো আৰু
হয়।
অ দিয়াতে ৰাখিছো আজি।
ঠিক আছে দিয়া ভাল লাগিল কথা কৈ, জানিলো বহুতো কথা। ঠিক আছে দে ৰাখিছো ধন্যবাদ।
অ ধন্যবাদ।